হেল্ল' আহ কি কৰিছ
এ আছো অকমান ওলাই আহিছো গা ডাল বেয়া
কি হৈছে
এইকেইদিন এয়া হাতৰ চোৱা ওপৰৰ পৰা তল গোটেই সমান তিয়ন জিয়ণ কৰা
অ কাপোৰ কানি চব তিয়াই কৰি ললি আউ
এ মাত দি যাব অ মাত দি যাম সেয়া হেৰি গোটেইখন তিয়ন বিয়ন কৰাই গোটেই গাৰ গা বিষ শুই দিলো অকমান শুই অকমান জঁথৰ মাৰি যে খোজ কাঢ়ি দিছোঁ
অ হাতৰ চোৱা খেদিলি আউ
অহঁ
অ মই কাইলৈ মই কাইলৈহে খেদিম আউ
উম
আমাৰ ইয়াত বাৰু নামানে তেওঁ মই নিজে মানিম আও আগৰ পৰা মানি থকা যে
অ
কাইলৈ কাপোৰ কানি চব তিয়াই কৰি মানে উম এনে খেদিলো হয় মই আকৌ হেৰি নোৱাৰা হলো যে একেবাৰে খেদিম আৰু কাইলৈ আৰু
অ একেবাৰে খেদিবি উম মই চোৱা হলে আজিকালি নামানোতে পৰিছো এতিয়া মানি থাকিলে ঘৰ কাম কোনে কৰিব হয় আ বৈজ্ঞানিকৰ মতে বোলে চোৱাটো নেমানিলেও কথা কথা নাই বোলে
হা
বৈজ্ঞানিকৰ মতে চোৱাটো বোলে হেৰিহে ৰেছ হে
অ
উম হয়
অ আজি অ দোকান যাওঁনে অ ক
উম মই দলনিৰ ফালে আহিছো মানুহে মানুহ আমাৰ ইয়াত দলনিত সন্ধিয়া নহয় এইখিনি সময়ত মানুহবিলাক ওলাই গৈ ঘূৰে যে
অ ওলাই গৈছে মানে সেই হেৰি গৰমৰ কাৰণে চাগে ওলাই ফুৰিছে অকন খোজ কাঢ়ে চাগে মানুহ দুনো হয় অ ভাল লাগে তেনেকে মই হোৱাহেতেন সদায় গলোহেতেন
উম ওলাই ফুৰিছ সন্ধিয়া সময়ত আকৌ তই চিন্তা কৰিলে সন্ধিয়া সময় আকৌ ওলাই গৈছ বুলি
অ নহয় আকৌ তই অকলে এতিয়া কোনো নাযায় বুলিহে পথাৰখনলৈ
আমি দুজনী আহিছো
অ
দুইজনী আহিছো আৱ তাৰপিছত মানুহ আছে ইয়াত
তাক থৈ আহিছ অ লৰাটোক থৈ আহিছ
অ লৰাটোক থৈ আহিছো তাক অনা নাই
অ তাক নিনিবি তাত মানে কাম চলি আছে নে
অ কাম চলি আছে আমাৰ এটা আজি দিনটো ইয়াতে
অ কিয় সি কি কাম কৰে
টেক্টৰ
উম
ট্ৰেক্টৰ ড্ৰাইভাৰটোয়ে বেয়া বেয়া পাইছে হপাই
হা
ড্ৰাইভাৰটোয়ে বেয়া পালে আজি
কিয়
কিয় মানে ড্ৰাইভাৰতোক নকলে সি ভাবিলে ওচৰতে যে মই যাও আৱ বুলি পেলাই আহিলে
আৰু উম মোক কিয় নকলি বুলি পেলাই
অ অ অ
ক তাৰপিছত, অ এতিয়া মানুহ হেৰি কি বুলি কয় কাম হৈছে আৰু এটা এটা চলিছে আউ।
অ কাম চলিয়ে আছে এইকেইদিন একেবাৰে। ৰদ চিমণ্ট ভাল লৈ লৈ।
ওৱাল মাৰিছে নে কি?
ওৱাল মাৰি আছে।
অঁ
অ অকমান আগলৈ যা উ অ বা আহাই নাই সেইফালে যোৱা আছিলে জানো বা জনী।
কোন?
এই বা।
কোন?
অঁ
হম।
ক বোলো। যাগৈ যা। এ অথনি যোনখিনিত আছিলো সেইখিনিতে শুনি আছিলো যা গৈ বোলো যা।
অ আহি আছো আগলৈ আহি আছো।
অ
এতিয়াতো শুনিছ?
আহ শুনি আছো, শুনিছো শুনিছো।
অ অ এইফালেক, কি আছে জানো মানুহৰ ঘৰে আছে নে কিয়ে নে ইফালে লাইট জ্বলি আছে কিন্তু। আকৌ ৰাস্তাও আছে হবলা সিটো চাইদে। তহঁতৰ সেইফালৰ পৰাও লাইট জ্বলি আছে। কি
অ এইফালে এইয়া ইটা কলি চিতাকলি থকা নাই। জানো হেয়া নেকি?
অ অ এইফালে আছে ন ইটাখুলি।
অ
এপিনে গৈ থাকিলে ইটাখুলি পাবগৈ।
পাব গৈ ছাগে এনে আমাৰ এই গৰখীয়াা থানৰ সেইফালেতো গ'লেচোন ইটা কলি পাইছোন। অকণমান গ'লে।
অ সেইফালে সেইফালে ইটা কলি।
অ অ
উম
কথাতটো আজি শিকিব নগলি আউ।
উম পৰহিলৰ পৰাহে যাম।
অ
কাইলে বেংকৰ কামটো কৰ যদি আহিবি আৰু এপাক আও।
মই নাযাওঁ আৰু তহঁতি কৰ মই কৰিমগৈ কেতিয়াবা এদিন।
অ যাম বা।
অ কোনটো এ ইটো অ আহ আহ গুচি আহ।
নহয় অ এইটো নুখুল।
এতিয়া আহা।
এতিয়া আহো বুলি কৈছা আৰু নাযাওঁ মই
আৰু নাযাবি আৰু দে এতিয়া ৰাতি হৈ আহিছে আহ।
আৰু নাযাওঁ আহ।
এই তাত এতিয়া ৰাতিখন কি বনাইছা খালে ৰাতি হৈ যাবগৈ ইমান দূৰ। ইমান দূৰ দেখা নাই। ৰাতিখন ভয় লাগে একে আগলৈ ওৱা আমাৰ মা টি ইমান দূৰত আছে দেখিছ উম কাইলৈ কাইলৈ সোনকালে আহিম। কাইলৈ আহি আছো সোনকালে আহিম তেতিয়া যাম যালেকে তাৰ পাম গৈ। কি বনাইছে চাই আহিম।
অহ
সেয়া আমাৰ মাটি এতিয়াহে দেখিছো।
অঁহ
এতিয়া আজিহে দেখিছো অঁ।
অহ
সিয়াতে আমাৰে মাটি আছিলে গোটেই সোপা লোকৰ মাটি নাইয়ে। যি হোপাহঁত দেখিছে গোটেই হোপা আমাৰে তিনিও ঘৰৰ মিলি
অ অ।
উম আমাৰ
হয় দে গৰমডালো বেছি হৈছে আজি। বৰষুণো ধৰিছে গুচি আহ, বৰষুণ ধৰি আছে বোলে।
বৰষুণ ধৰিছে উম। হম‌ এ এতিয়া ইয়াত নোৱাৰি। কথা পাতি আছো মই, হেৰি কি বুলি কয় ইয়া‌
কি?
চাকি দিবলৈকে আহিছো মই ছয় মিনিট। হেৰি কি বুলি ইয়া ভাত চাত কিহে বনাবি?
এ বনাম আৰু কিবা আমি দুজনীহে যেনে তেনে কিবা এটা বনাম আৰু।
অহ
উম ঘৰত সেয়া ভাত খাই খোৱাই দেৰি হৈছে নহয় ঘৰৰ পৰা আহা।
অ কিহে ভাত
কচু কুলা কচু হেৰি পাতত দিলে।
অহ
তাৰ পিছত আকৌ হালধিয়ে ৰৌ মাছে বনালে।
অঁ তাই কবা পালেগৈ থাকিলে আহ তাই যোৱা নাই পোৱালি বিছাৰি ফুৰিছে। অ অ। সেইকাৰণে গৈ একেবাৰে
তাৰপিছত সেয়া খাই ভালে লাগিলে। হালধি মাছ
অহ
অহ তাৰপিছত
তাত আৰু এইদসত অলপ দিনৰ পিছত থাকি ভাল লগা হ'ব আৰু।
অ', ভাল লগা হ'ব।
তহঁত সেইদসতে ঘৰতো বনাব লাগিছিলে এইখিনি পুখুৰী মাটিখিনি।
পুখুৰী বন বনাম বুলি কৈছিলে নহয় সেইখিনিত। আমি হে নালাগে বুলি ক'লো সেইটো তেনেকে থৈ
উম, কাম এটা কৰিবি এইডোখৰত ভড়া চাড়া দি দিবি ঘৰ বনাই। অ'।
অ', সেইখিনিত
সেয়াই কৰিবি আগলৈ ভাড়া দিবি হয় হা।
সেইটোকে ক'ব লাগিব।
অ'।
পইচা হ'লে ঘৰটো বনাই সেইখিনিতে কেইটামান ঘৰ বনাই ভাড়া দিব লাগিব ৰুম কেইটামান।
অ'।
উম, সেই ইয়াতে এইখিনিত যাৰ যাৰ মাটি আছে এতিয়া ৰাস্তা এ লাভে হ'ব এতিয়া হয় এই ৰাস্তা কাষত যাৰ যাৰ মাটি আছে এতিয়া।
অ', অ', ভালে হ'ব ভালে হ'ব কোম্পানী বহিব যেতিয়া। ক। হেল্ল' হেল্ল'।
উম।
হেল্ল'। ক কি মাত নাই মাত মাত নাইকিয়া হ'ল যে?
মাত দিয়ে আছো মই কৈ আছো অ' অ' কৈছো হা।
অ'।
তাৰপিছত এ বা এজনী গৰু বিচাৰি ঘুৰিছে। গৰুজনী বোলে পোৱালিটো মুনিয়া লাগিলে বোলে। হে হেয়ালে মাকে বেবাব পাৰে মাকেও বেবোৱা নাই পোৱালিটোৰ কাৰণে।
অ', মাকে বেবালে ওলাব।
অ', ওলাব এতিয়া পালে আৰু বিচাৰি বিচাৰি আনিলে গৰু পথাৰৰ পৰা।
অ'।
উম, তাৰপিছতে এইয়া হেৰি
হেয়ালে মাক জনী খা খবৰে নাই মাক এয়া হেৰি কৰিলে মাতিলে কৰিলে কি আহিব পাৰি ইফালে লোকফালে গুছি গৈ। ফুটাটো দি। আমাৰ ৱালৰ ফুটাটো দি গুচি গ'লগৈ এতিয়া মাকাকে বেবাব পাৰে মাকে মাতা কৰা নাই। উম, হেৰি কেব কেব কৰিলে আহে সি। তাৰপিছতে আৰু মই চেষ্টা কৰি কৰি কৰি কৰি কৰি আনিলো আৰু।
অ', পালি আৰু তাৰপা।
অ', পালো আৰু তাৰপিছতে।
অ', অ', অ'। তাৰপা এতিয়া ডাঙৰ হৈছে নে নাই মুৰ্গী পোৱালি?
উম, দুটা হে ডাঙৰ হৈ
অ দুটা আহে আৰু কনী পাৰা নাই?
কণী নাই পাৰা এতিয়া হেৰি দুটা ডাঙৰ হলেহে কণী পাৰিব আও।
অ'।
উম, হেৰি যেতিয়া ডাঙৰ হ'ব তেতিয়া কণী পাৰিলে।
অ এতিয়া কণী পাৰিলে আকৌ হেৰি কৰি দিবি উমনি দিবি।
উম
আকৌ হ'ব, গম পালি।
উম হ'ব দে।
অঁ, হ'ব দে অঁ।
উম উম